কি কৰি আছা?
আছো এনে। এই চাহ খাই উঠিলো মাত্ৰ। তুমি?
উম, ময়ো চাহ খায়েই আছোঁ, উঠা নাই এতিয়ালৈকে খায়েই আছোঁ। ইয়াতে বহি বিস্কুটৰ বিস্কুট খাই আছোঁ।
অ', মোৰ জাষ্ট হ'ল আৰু আমিও খাই আছিলোঁ বিস্কুট আৰু চাহ দিছিল আৰু বুট।
উম, ভালেই লাগে নে বোট?
অ', ভালে লাগিল বাৰু ভালকে বনাইছিল আজি।
অ', অ',
সেয়ে কেতিয়াবা ভালকে নবনালে তেতিয়া খাব ইচ্ছা নাযায় আৰু।
উম,
বাকী হেৰি, এই তুমি কিবা কঁঠালৰ ৰেচিপিৰ কথা কম বুলি কৈছিলা নহয়। কোৱাচোন।
এতিয়াটো আৰু কঁঠালৰ চিজন আহিছে ন? কঁঠাল এইটো পকিলে আৰু খাব মানে মানে, এনে পকিলে মানে এটা দুটাই খায় আৰু এনেই কিন্তু বেছিভাগ এনে এতিয়া খাব গৰমৰ কাৰনে খাব নোৱাৰে না, সেইকাৰণে কঁঠালৰ পিঠাই বনাই আৰু প পকৰীৰ নিচিনাকে গুল গুলকৈ, ধুন কঁঠালখিনি আগতে কঁঠাল খিনি আগতে চালনিত এ চালনিত মানে এইটো পকা কঁঠালটো চালনিত চালিব লাগে ভালকে, এইটো ৰসটো ওলাবৰ কাৰণে ৰসটো ওলোৱাৰ পিছত তাতে এ ৰসটো, ৰসখিনি লগত ময়দা ময়দা তাৰ পিছত অ, যদি মানে চুজিটো দিব পাৰি, চুজিটো দিলে ভাল হয় আৰু। চুজি নহলে চুজি লগতে নাৰিকল মানে এইটো কুৰাই মানে সৰু সৰু এই কিবা আমাৰতো এইটো কুৰণী বুলিয়ে কয় মানে সৰু সৰুকে এইটো দিয়ে। আৰু